হেল্ল'।
অ হেল্ল' গুড মৰ্ণিং হেল্ল'।
অ'।
অ' কি খবৰ?
ভাল, তোমাৰ কি খবৰ?
আছোঁ ৰৱা কি কৰি আছা?
মই এনেই বহি আছোঁ, তুমি কি কৰি আছা?
মইয়ো এনে আছিলো আৰু মানে ব মানে শুই আছি ছিলো এনে।
অ' চাহ তাহ খালা?
অ' খালোঁ, তুমি?
অ' মইয়ো খালোঁ।
কি খালা?
উম চাহ খালোঁ আৰু ব্ৰেড খালোঁ। ব্ৰেড আণ্ডা ভাজি।
মইও সেই ভাত আৰু ভাজি চবজি এনেকৈ খাইছোঁ আৰু।
অ'।
বাকী চব ভালে আছে?
অ' ভালে আছে, তোমাৰ?
মোৰো চব ভালে আছে, বাক বাকী আৰু ইনষ্টাগ্ৰাম চলোৱা নেকি তুমি?
অ চলাও তুমি চলোৱা নে নাই।
মই চলাও ইনষ্টাগ্ৰাম, ফেচবুক।
ফেচবুক চলোৱা নে নাই।
অঁ ফেচবুকো চলাওঁ কেতিয়াবা ইউটিউবো চাওঁ। হেততেইকা। মানে ফেচবুক ইমান চোৱা নাযায় ইনষ্টাগ্ৰাম বেছি চোৱা যায়।
মোৰো ইনষ্টাগ্ৰামে বেছি চোৱা যায়।
অ আৰু ইউটিউব।
উম ইউটিউবটো আছেই ইউ অ।
অ ইউটিউবাৰ্চ বোৰৰ চাও যেনেক।
অ ব্লগিং। পডকাষ্ট কিবা কিবি সেইবোৰ ভিডিঅ'বোৰ চাওঁ গান চাওঁ।
সেয়াৰ বেছি মানে চোৱা মানে ব্লগাৰৰ।
কোনটো ব্লগাৰৰ ট্ৰিগাৰ ইনচান।
অ এইটোমো।
চিনি পোৱাই চাগে অ আৰু সিহঁত। তৰ ফেমিলিৰে এইটো তাৰ মাকৰটো চাও মালহান। ডিম্পল মালহানৰ চাওঁ।
অ মইয়ো চাওঁ মোকো ভাল লাগে।
অ বহুত ভাল লাগে সিহঁতৰ তাৰ পিছত সৌৰভ যোশীৰ চাও সিহঁত। তে মানে কেনেকা ইমান হেৰি গ্ৰ' কৰিছে।
অ মই সেই ইয়াশ ইয়াশী। ইয়চি যে মই তাৰো চাওঁ।
অ চাও সিহঁতৰো ভাল লাগে চাই কিনে।
অহ তাইক মোৰ বহুত ভাল লাগে তাইৰ চুলি যে দীঘল যে।
অঅঅঅ উম।
তাইক ভাল পোৱা নে?
অ ভালে লাগে।
উম আৰু ইনষ্টাগ্ৰামতো মানে কিছুমান। ফলো আছে আৰু সেই মানে তাত। পতকে চাই থাকো আৰু কেতিয়াবা মানে আহি থাকে আৰু আৰু কেতিয়াবা নিউজ। বোৰ আহি থাকে।
উম ভাল কন্টেন্ট বনালেতো একেবাৰে ফলোৱাৰাৰ্চ পুৰা বাঢ়ি যায়। ভিউচচো আহে বহুত উম। মানে মানুহে যাতে ৰিলেট কৰিব পাৰে এনেকুৱা কন্টেন্ট বনাব লাগে তেতিয়াহে মানে। ৰিচ হয় আৰু
উম।
আৰু আজিকালিতো এইবোৰ কৰি কিনি পইচাও ইনকাম কৰিব পাৰি ন হেৰিত।
অহ আৰু তুমি ব্লগিং কৰিও ইনকাম কৰিব পাৰি। অঁ। সেইদিয়েতো মানুহ ঘৰ চলি আছে না কিছুমানৰ অ প্ৰমোটো কৰিব পাৰে।
ইউটিউবতো এনেকুৱা কৰিয়ে ইনকাম কৰি আছে আৰু ভালেখিনিয়ে পায় সিহঁতে।
সেইটো এ পুৰা মানে কিবা গেমচ বাগেৰা কৰি।
থাকে ন।
অ ফেচবুকোতো পাৰি মানে তোমাৰ সেই ফেচবুকতো মানে ফলোইং কৰি। আছে ন, তে ফ্ৰেন্স যিমান থাকে, ফলয়িং যিমান থাকে, সেনেকেই তোমাৰো পইচা পায় তাৰে পৰা। তাতে কিন্তু বেছিয়ে ভাল মানে, তাতেঁও ভাল পইচা ইনকাম কৰা ইনষ্টাগ্ৰামো ভাল। আগতেতো টিকটক আছিলে।
অ', টিকটক টো বিৰাট ভিউজ কৰিছিলো, ইমান ভিডিঅ' বনাইছিলো। এতিয়াতো ইয়াতে বেন হৈ গ'ল নহয়, থাকিলেতো আগৰ পুৰণা ভিডিঅ' বিলাক চাই থাকিব পাৰিলো হয়। যেনেকুৱা তেনেকুৱা, এই মেকাপ কৰিবই নাজানো, মেক আপ কৰি কেনে কেনেকে ৰিল অ' কি কয় টিকটক বনাইছিলো ইয়াতো বাৰু ইনষ্টাগ্ৰামত ৰিল আহি গৈছে, ৰিলো বহুত বনাই থাকো আৰু।
অ', টিকটক বহুত আগতে বাপৰে, মানুহবোৰ বহুত চলাইছিলে।
বহুত চলাইছিল, সেইটো কৰিয়েতো কিমান মানুহে ফেমাচ হৈ গৈছে। এতিয়া পুৰা চেলিব্ৰিটি আৰু সিহঁতেটো।
সেয়েটো।
তাৰপিছতে এতিয়া পস্তাওঁ, কাচ আমিও যদি এনেকে ভাল কে হেৰি কৰিলো হয়, তেতিয়া আমিও কিবা এটা বনি গ'লো হয় আৰু।
অ', ঠিক কৈছা, আহ, আৰু এনেকুৱা মানে মোক এনে লাগে মানে মোক দিনটো চলাই মানে, দিনটো সেইটোতে টাইম গুছি যায় ন, ইমান ক্লিপটো এদিট কৰা ইমান এডিট
অ', এডিট কৰাতোঁ বহুত প্ৰব্লেম, কেতিয়াবা কেতিয়াবা কিবা মানে কাম নিদিয়া না মাথাটো ইমান, হেৰি ইউজ কৰিব লাগে মাথা খটাব লাগে, কেনেকা কি এডিট কৰিলে ভাল হ'ব।
সেনেকে টাইম গুচি যায় মানে এদিট কৰোতে। তে' আৰু কেতিয়াবা এনেকুৱা হ'য় গালি খোৱা যায় ন। অ'।
উম, সেইবোৰে আৰু এইবোৰ কৰিলেহে তেতিয়াহে একদম, পুৰা ভিউজো আহে আৰু ভিডিঅ' বোৰত।
অ' তেতিয়া
মানুহে তেতিয়া এট্ৰেক্ট হৈ যায় ন এইটো ভিডিঅ'ৰ ওপৰত, ভাল লাগে উম।
আৰু এটা ব' মানে সেই টিকটক নাই তে একো নাই, কিন্তু ইনষ্টাগ্ৰামো আপডেট হৈ গৈছে ন।
অ' কিবা কিবি আপডেত এতিয়াতো মানে এনেকুৱা হৈছে যে, কমেন্টতো নিজৰ ফ ত' আপলোড কৰিব পাৰি, সেনেকোৱা ফিউচাৰও আহিছে। অ', আৰু
বহুত আপগ্ৰেড আহিছে, আৰু তুমি নিউজ চউজো আহে
ফটো দিব পাৰি কিবা। ৰিচেণ্ট ফটো বিলাক কৰিব পাৰি, বহুত কিবা কিবি এনেকুৱা আপডেট আহিছে। আহিয়ে থাকে, উম।
আৰু তুমি সেওঁ, সেই যে নিউজ বোৰো আহে ন বহুত মানে যিমান ধৰণৰ সেই আছে নিউজবোৰ দেখাই থাকে হে, আৰু, এ আইও এডিট সেই আ আছে ন ত' কিছুমান এ আই ভিডিঅ'ও আহে।
অ', আজিকালি বা সৰু বাচ্ছা বিলাকৰো এনে ডান্সৰ ভিডিঅ' বনাই দিয়ে এ আই দি।
অ মানে তুমি একো বনাবও নালাগে তোমাৰ ফটোটো এয়াই দি দিলা ডান্স কৰি কৰাই দিব।
ডান্স কৰাই দিব আৰু তুমি যদি এনে আছা তোমাক হাঁহাই দিব এনেকুৱা টাইপ। ড্ৰেছো চেঞ্জ হৈ যায় কিবা যদি তুমি শাৰী চাৰী পিন্ধিব বিচাৰা সেই টো দি দিব মানে যেনেকুৱা যি
সেইটো বহুত আপগ্ৰেট হৈছে আগতকে।
উম।
দিনে দিনে চব আপগ্ৰেড হৈ গৈ আছ ছে ছচিয়েল মিডিয়া উম। এটা বস্তু ভালো আছে মানে যে কি বস্তু?
টুইটাৰ টুইটাৰ।
টুইটাৰটো নকৰোঁ ৰ'বা আগতে কৰিছিলো তাৰপিছত নাই এতিয়া নকৰোঁ।
অ ময়ো এনেই ডাউনলোড কৰা আছিলে ইউজ কৰিব বেছি টুইটাৰ। টো নকৰো এই কাৰণ। উম ফেচবুকো এইয়া গেমৰ কাৰণে ডাউনলোড কৰিছিলো।
অ ইনষ্টাগ্ৰামে মানে বেছ
ইনষ্টাগ্ৰামে বেছি ইউজ কৰো উম তাতে গোটেই টাইম টো গুচি যায় আৰু স্ক্ৰল কৰোতে কৰোতে ৰিল ৰিলো বনাও কেতিয়াবা ভাল লাগিলে। যোনবোৰ ট্ৰেণ্ডিং চলি থাকে না সেইবোৰ বনাব লাগে তেতিয়া বহুত ভাল।
অ তেতিয়া বেছি সেই যায় মানে
উম। ট্ৰেণ্ডিঙত চলি থাকে তাৰ পিছতে।
অ দুই এক ইপিনেদি ভালো আছে এক ইপিনেদি বেয়াও আছে কিয় কি। বেছি ইউজ কৰা যায় ত' মোবাইলতে বেছিভাগ হেই থাকে ন মানে এটেনশ্যন দিয়া হৈ যায় মোবাইলক সেইকাৰণে।
সেইটোৱে আৰু ভাল ভাল নিউজ জানিবলগীয়া নিউজ বিলাক কো আহে ইনষ্টাগ্ৰামত কিন্তু আৰু যোনবোৰ ভাইৰেল হ'ব নালাগে সেইবিলাকো হৈ যায় কেতিয়াবা বেয়া বেয়া মানে। মানে উম, বাতৰি বিলাক মানে সঁচা নহয় মিছা আৰু সেইবোৰো কেতিয়াবা ভাইৰেল হৈছ ছে, সঁচা বুলি ভাবি লয় মানুহ বিলাকে সেনেকুৱাও আছে বহুত উম
অ' সেইকেইটাও মানে বহুত দিগদাৰ মানুহবোৰে এইকাৰণে গালিও দি দিয়ে কেতিয়াবা কমেন্টত।
অ'।
হা'।
কিন্তু ভালে খিনিয়ে আমি হেৰি নিউজ বোৰো পাওঁ কিন্ টো ন, আজিকালি যি যি চলি আছে সেইবোৰ।
আৰু তুমি বাহিৰৰ নিউজবোৰো পাবা এইখিনিত সেনেকুৱা টাইপ হৈ যায়। মানে বাহিৰৰ নিউজো দিয়ে টিভি এক্ট্ৰেচৰো দিয়ে লোকেল কেইটাৰো নিউজ বোৰ দিয়ে
দিয়ে অ এতিয়া নতুন কোনোবা এনেকা ধুনীয়াকে এটা গান গালে সিটো পুৰা ভাল ভাইৰেল হৈ যায়।
অ' মানে যিমান তুমি টিভিত নিউজ নোচোৱা সেইটো মোবাইলত আহি আহি যায় তেতিয়া অট'মেটিকলি গ'ম পোৱা যায় অ'
তেতিয়া মানে চাই ভাল লাগে, অলপ থাকে। থাৰ্টি ছেকেণ্ড বা ফিফটিন ছেকেণ্ড থাকে, গোটেই মানে নিউজটো কাভাৰ কৰি দিয়ে আৰু অলপ অলপকে। সেইকাৰণেও ভাল লাগে, বেছি লং হ'লেও ভাল নালাগে না, চাব কাৰণে ইণ্টেৰেষ্ট নালাগে। আৰু টিভিত হ'লে এডভা--টাইচ আহিব কিবা আহিব। তিতা আৰু মন নোযোৱা হৈ যায় চাব কাৰণে, উম, আৰু ইনষ্টাগ্ৰামত টো আজিকালি চব মানে পটক পটকে আহি যায় আৰু।
অ'। আৰু সেইকাৰণে আজিকালি বেছিভাগে নিউজ চোৱা কম কৰি দিছে, টিভি চোৱা কম কৰি দিছ ম'বাইলতে মানে এইকেইতা পাই যায়, নিউ
আৰু ৰিলত ইমান টাইমত আপ আপলোটো দিব নোৱাৰি, খুব বেছি দুই তিনি মিনিটৰ আপলোড দিব পাৰি। তাতকে বেছি ভাল ইউটিউবত দিব লাগে। ইউটিউবত হ'লেতো পুৰা ঘণ্টা ঘ তাৰো দিব পাৰি। সেইকাৰণে হেৰি চাইয়ে ভাল লাগে ৰিলচৰ চাই ভাল লাগে, ইনষ্টাগ্ৰামৰ। ফেচবুকৰো চাই ভাল লাগে। ভাল ভাল নিউজ বিলাক দিয়ে আৰু। বৰ্তমান চলি থকা নিউজ বিলাক। ক'ত কি হ
কিন্তু ৰিলচত এনেকুৱা হয়, যি বস্তু সঁচা নহয়। সেই বস্তুয়েদি খাইতে মানুহবোৰে ট্ৰাই কৰে। নতুন মানুহবোৰেও কয় যে মানে যোন বস্তু হ'ব নোৱাৰি, সেইকেইটাও হেতে বনাই দেখা আছে।
ফেক নিউজ বিলাকো বহুত হেৰি হয় আৰু, সেইবিলাক ফেক নিউজ টো বনালে আৰু সেনেকাতো ভাইৰেল হ'বয়ে না।
যে এটা যে উলাইছিলে যে তোমাৰ আ অমলেট যে ৰ'দত যে চাটৰ ওপৰত যে বনাই দিয়ে।
ফ্ৰায় হৈ যায়ও।
সেটোৱে। এইবোৰ ফেকে হয়, আৰু হেতেও এনে বনাই কেনে দেখাই দিয়ে।
উম, সেইবিলাকত এডিট কৰি ল'ব পাৰি না, ইহঁতে এডিট কৰি লয়। তাৰ পিছতে এনেকা পুৰা মাৰ্চ কৰি কিনে আপলোড কৰি দিয়ে আৰু। কিন্তু আমি ভাবো সচাকে অ' ফ্ৰায় হৈ গৈছে ৰ'দত।
সেট', সেইকাৰণেতো মানুহে ট্ৰল কৰে হেতক।
অ' সেইকাৰণেতো। সিহঁতে নিজে বাছি লয় এনেকা কৰিলে ফেমাচ হৈ যাম। কিন্তু সিহঁতে নাভাবে যে এনেকুৱা কৰিলে মানুহ ট্ৰলো কৰিব, বেয়াকেও কব। আৰু কিন্তু যিমান বেয়া কমেন্ট আহে না সিমানে বেছি হে ৰি হয়, সিহঁতৰ ইংগেজমেন্ট বাঢ়ি যায়, ভিডিঅ'টোত। ভিউজ বাঢ়ে, ফলোৱাৰছ বাঢ়ে সেনেকুৱা আৰু উম।
সেইকাৰণে বেছি হে কৰা যায়, দিয়া ঠিক আছে। তোমাৰ লগত কথা পাতি ভাল লাগিল আৰু দিয়া। অ, বাই।